অঁ হেল্ল'।
আহ বন্ধু, কি কৰি আছা?
এ এনেই আছো ৰবা, তুমি কি কৰি আছা?
এ মইয়ো তোমাৰ এনেই-এনেই মোবাইল চাই আছিলো আৰু বাকী খবৰ পতি ভাল নেকি?
খবৰ পাতি ভালেই দিয়া। তোমাৰ কেনেকুৱা চলি আছে?
এ মোৰো ঠিকে চলি আছে দিয়া আৰু। ক'বলৈ গলেতো এ চলিছে আৰু ঠিকঠাক আৰু। বাকী ঘৰৰ ফাল ভালনে নাই?
ভাল ভাল, তোমালোকৰ ভালনে?
ভাল ভাল আমাৰো ভাল এতিয়া, বাকী ভাত পানী চাহ পানী কিবা খালে নে নেকি?
এই দুপৰীয়া ভাত খালো এতিয়াতো বেছি সময় হোৱা নাই নহয় ভাত খোৱা, পিছত খাম অকণমান দেৰিকে চাহ ইমান গৰম দিছে নো চাহ খাবও মন নাযায়, তুমি খালা নেকি?
অ' মই তোমাৰ এই মই মানে অলপ আগত আৰু অলপ বাহিৰৰ পৰা আহিলো আৰু এতিয়া অলপ মানে এনেই শুই আছো চাহ পানী ভাত পানীটো দুপৰীয়া খালো বাৰু, এতিয়া চাহ খোৱা নাই বাৰু। বাকী এটা কথাই তুমি ভাত তাত খালে বা তুমি এনেকুৱা খাই থাকিলে আৰু কেয়াব মনত ন পৰেনে এই আমাৰ ভাতবোৰ ক'ৰ পৰা আহিছে বা এই ভাতবোৰ কেনেকা প্ৰস্তুত হৈছে, এই ভাতবোৰ বোৰৰ যিটো আঁৰৰ কাহিনী বা এই চব্জিবোৰৰ যিটো আঁৰৰ কাহিনী সেই কাহিনীটো জানিব তোমাৰ মন নাযায় নে?
মোৰতো যায় মন, তোমা যায় নে নাযায় বা সেই বিষয়ে জানিব।
মোৰ তোমাৰ যাই কাৰণে তোমাল অলপ আলোচনা কৰিম বুলি আৰু মানে কথাটো উলিয়ালো আৰু তুমি এতিয়া বা কি ভাবা তোমাৰ অলপ মতামতটো দিয়াচোন কি মোৰ মতামতটো তুমি পাবাই দিয়াচোন তুমি কোৱাৰ পিছত।
তুমি ভাল কথাই কৈছা দিয়াচোন ভাল কথাই ওলাইছা কাৰণ এই বিষয়ে যিটো আমাৰ কৃষিৰ বিষয়ে আৰু, সেই বিষয়ে মানে সাধাৰণতে ইমান ভাবা নাযায় মানুহৰ মাজতে হওক বা এনে মানে কেতিয়াবা কেতিয়াবা কিছুমান কথাতে ওলাই, তুমি আমাৰ এনে লক্ষ্য কৰা তুমি দেখা খানাপাবায়। আৰু যিটো আমাৰ পুৰণি আৰু যিটো আধুনিক কৃষি ব্যৱস্থা, সেইটোৰ কাৰণে মানে মানুহবোৰো অলপমান কৃষিৰ লগত জড়িত হৈ থকাটো কমি আহিছে ন' আগতে এতিয়া সকলো কাম তোমাৰ মানুহে কৰিব লাগিছিল তোমাৰ খেতি পথাৰত ধান ৰোৱাৰ পৰা ধান চপোৱালৈকে বা হাল-হাল বাই মাটি চহোৱা এইবাৰ সকলো কামটো মানুহে কৰিছিল ত' মানে সেই সময়ত তোমাৰ মানুহ বিলাক বেছি জডিত হৈ হৈ আছিল, আজিকালিতো চব জানাই মেচিন মেচিনৰ জৰিয়তে কামবোৰ কৰা হয়। আৰু যিবিলাক আমাৰ বীজ ওলাইছে বীজবোৰো অলপমান মানে বেলেগ ধৰণৰ আৰু সহজে উৎপাদন কৰিব পাৰি বা কৃত্ৰিম সাৰৰ যিটো ব্যৱহাৰ আগতে জৈৱিক সাৰ ব্যৱহাৰ কৰিছিল আজি কৃত্ৰিম সাৰ এ' এনেকুৱা ধৰণৰ মানে কিছুমান বস্তুৰ কাৰণে কি হৈছে ব বৰ্তমান সময়ত মানে আমাৰ যিটো কৃষি ব্যৱস্থা সেই কৃষি ব্যৱস্থাৰ প্ৰতি মানে মানুহৰ গুৰুত্বতটো কমি গৈছে, এতিয়া আমাৰ সময়ত কথা ক'ব গ'লে আমি যেতিয়া সৰু আছিলো তেতিয়া আম গাঁৱত গৈ দেখিছিলো নিজে চকুৰে তোমাৰ খেতি কেনেকে কৰা হৈছিল বা এই ধান চপোৱাৰ কথাই ক'লো আমি যেতিয়া ধানৰ মানে ধানৰ ধানটো তে বেলেগ কৰা হয় তেতিয়া মানে মৰণা মৰা বুলি কয় নেকি সেইটো যেতিয়া আমাৰ তোমাৰ চোতালত যে কৰে গ ধৰা ধানবোৰ চাৰিওফালে একেবাৰে ৰাখি লয় তাৰপিছত তাৰে ওপৰত গৰুক খোজকাঢ়ি দিব, দিয়াৰ পিছত মানে ধানবোৰ ওলাই পৰে ন তাৰ পৰা বেলেগ সেনেকুৱা ধৰণৰ যিবিলাক প্ৰথা সেইবিলাক মানে যিবিলাক বস্তু কৃষিৰ লগত জড়িত, সেইবিলাক বৰ্তমান সময়ৰ ল'ৰা ছোৱালী দেখা নাপায়। ফলত কি হয়, যিটো আমি কৃষিৰ বিষয়ে জানিব লাগে বা গুৰুত্ব দিব লাগে। সেই গুৰুত্বটো কৃষিয়ে বৰ্তমান সময়ত কিন্তু নাপায় কবলৈ গ'লে। তুমি এই বিষয়ে কি ভাবা?
এই একেবাৰে ঠিক কৈছা দিয়ে আৰু। মানে যিটো তোমাৰ বৰ্তমান প্ৰজন্মই মানে মানে লাভ নক কৰে বা যিটো বৰ্তমান প্ৰজন্মই তোমাৰ শিক্ষা লাভ কৰা নাই কৃষিৰ ওপৰত সেইটো কিন্তু আম আমি তোমাৰ মানে আমাৰ যিটো এছাম আছিল মানে আমাৰ যিটো বয়সৰ মানে আগৰ যেতিয়া দুহেজাৰ ধৰি লোৱা হাত হওক বা আমি জম-জন্ম পোৱা আৰু সেইবিলাক সময় আছিল ন সেইবিলাক সময়ৰ যিটো সময় আছিল আৰু সেই সময়টো কিন্ত বহুত সুমধুৰ আছিল ক'বলৈ গ'লে, মানে আমি মানে বহুত জড়িত আৰু সেই কৃষিৰ ক্ষেত্ৰত কৃষিৰ লগত আৰু। কিন্তু এতিাৰ যিটো নতুন প্ৰজন্ম হক তোমাৰ যিটো গাঁৱৰে হওকোম ধৰিলোৱা আমিতো আমিতুবাৰুতে চহৰতে দিয়াচোন। ধৰি লোৱা তোমাৰ গাঁৱৰে আজিকালি শিশু বিলাক বা তোমাৰ যিবিলাক অ ল'ৰা ছোৱালী সেইবিলাকে। কিন্তু ইমান কৃষিৰ লগত মানে জড়িত হ'ব নোখোজে, বা তেওঁলোকে ভাবে যে এই কিনো কৃষি কৰ্ম, মানে কিনো এইবিলাক শস্ উপাদন কৰা বা কিনো এইবিলাক আহ খেতি কৰি থাকিম, এইবিলাক মানে দুখীয়াই কৰে এনেকুৱা ভাবে আৰু তেওঁলোকে। আৰু তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতাটো মানে বহুত মানে অ মানে বহুত সলনি গৈছে ক'বলৈ গ'লে। মানে তেবিলাকে ভাবে যে কৃষি ক্ষেত্ৰত একোৱে নাই। কিন্তু তুমি আচলকে ভাব ভাবিবলৈ গ'লে আৰু, মানে কৃষি ক্ষেত্ৰৰ বাহিৰে বেলেগ ক'তো মানে যিটো ভাৰতৰ বা যিটো, যিটো অসমৰ ক' অসমৰ কথা ক'বলৈ গ'লো তাত কিন্তু তাৰ বাহিৰে কিন্তু বেলগ ক'তো বেছি টকা আৰু পইচা নাই কিন্তু যদি তুমি ভালদৰে কৰিব পাৰা। কাৰণ চোৱা মানুহে কিবা এটা গাড়ী এখন নিকিনিলেও তোমাৰ, বাইক এখন নিকিলেও নিকিনিলেও বা তোমাৰ অন্যান্য যিবিলাক সামগ্ৰী আছে, সেই সামগ্ৰী নিকিনিলে কিন্তু যিবিলাক খোৱা বস্তু সেই খোৱা বস্তুটো তোমাৰ কিনিবই দিয়াচোন। কাৰণ মানুহ এজন জীয়াই থাকিবলৈ খাবতো লাগিবই দিয়াচোন। ত মই ভাবো আমাৰ যিটো প্ৰজন্ম আছে বা আমাৰ যিটো আগৰ প্ৰজন্ম আছে। সেই প্ৰজন্মটো তোমাৰ খেতি বাতিৰ ওপৰত মানে গুৰুত্ব দিব লাগে আৰু। কাৰণ এতিয়া চাবাচোন বেছিভাগ কৃষক মানে বহুত বৃদ্ধ-বৃদ্ধ বা বুঢ়া-বুঢ়া বয়সিয় হয় দিয়াচোন। মানে যিটো তোমাৰ নতুন অ নতুন যিটো তোমাৰ প্ৰজন্ম কৃষক। সেই প্ৰজন্ম কৃষক বহুত খুব আৰু কমেই দেখিবা পবা আৰু। মানে তোমাৰ সেই যিটো বৃদ্ধ-বৃদ্ধ যিবিলাক অ মানুহ আছে, মানুহ বি এইবলাকে এতিয়াও মানে খেতি বাতি কৰে আৰু। কিবাকে হ'লেও আৰু, তোমাৰ হাল চপোৱা হওক তমাৰ ট্ৰেক্টৰ মে আজিকালিতো ট্ৰে্টৰে দি মাৰে দিয়াচ আজিকালি। এই ট্ৰেক্টৰ চপোৱা হওক বা ধান কটাই হওক, তোমাৰ গাঁও গাও বিলাকতো দেখি মানে এইবিলাকতো মেচিনবিলাক কিনিব নোৱাৰে ন। আজিকালিতো বহুত ডাঙৰ-ডাঙৰ মেচিন ওলাছেই ধাম কটাও ত সেইবিলাকৰ মানে গাঁৱত যিবিলাক বৃদ্ধ আছে বা বৃদ্ধ বিলাকে তোমাৰ আহ ধান স আহিল কাটতে। তোমাৰ যিটো উজনি অসম তাতো তোমাৰ মহিলাসকলে অলপ মানে আগভাগ লয় আৰু মহিলা কলে উজনি অসমত। সেনেকুৱা কথা আৰু ক'বলৈ গলে, মানে তোমাৰ ধৰি লোৱা এই যিটো আহ খেতিৰ ওপৰতে আৰু। মানে খেতিটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু মানোক খেতি বা শিষ্য উপাদান নোহোৱাকে, বা তোমাৰ ফল-মূল নোহোৱাকে, বা তোমাৰ শাক-পাচলি নোহোৱাকে, এ ধৰিলে তোমাৰ যিবিলাক আমি চব্জিবিলাক খাওঁ। এই চব্জিবিলাক নোৱাকে জানো আমি আমাৰ দৈনন্দিন যিটো দিন আ দৈনন্দিন সেই দৈনন্দিন দিনটো জানো আমি কটাব পাৰিম নোৱাৰো ন ত সেইকাৰণে খেতি বা তুমাৰ শ উপ বহুত গুৰুত্বপূৰ্ণ আৰু। বাকী তুমি কি ক'বা এ? আধুনিক কৃষিৰ ওপৰত কিবা ক'ব নেকি? তোমাৰ আধুনিক কৃষিৰ ওপৰত
তুমিতো কলা এতিয়া মানে ধৰা খোৱা খাদ্যটো নহলে এইটো নচলে। কিন্তু বৰ্তমানৰ খোৱা খাদ্যতো তুমাৰ এটা সমস্যা আছে দিয়া মোৰ মতে। যিবিলাক আমি শাক পাচলি বা ফল মূল খাওঁ। কাৰণ মই এতিয়া যদি পুৰণা খেতিৰ কথা ক'ব যাওঁ। তাতে কি হৈছিল তোমাৰ আ' যিবিলাক কৃষক আছিল তেওঁলোকেতো ঘৰতে যিবিলাক জৈৱিক সাৰ আছে বা যিবিলাক আমাৰ শাক - পাচলি হয় তাৰে যিবিলাক আৱৰ্জনা থাকে সেইবিলাক পচাই পেলাই সা সাৰ হিচাপে ব্যৱহাৰ কৰিছিল। ত' ফলত তোমাৰ যিবিলাক শাক পাচলি আমি তেতিয়া সময়ত পাইছিলো সেইবোৰত মানে কোনো গুণগত মান আহ কমি যোৱা নাছিল, কিন্তু বৰ্তমান সময়ত তুমি দেখিবা যে বেছিভাগ আঁ এনেকুৱা শাক পাচলি আছে যে যিবিলাকত তোমাৰ মেডিচিন প্ৰয়োগ কৰা হৈছে নহ'লে বা কৃত্ৰিম সাৰ আমাৰ প্ৰয়োগ কৰা হয় ফলত কি হয় তোমাৰ মা টিৰ গুণাগুণ যিটো থাকে য'ত খেতি কৰা হয়, সেইটোতো কমি যায় কিন্তু লগতে তোমাৰ যিটো খাদ্যৰ সোৱাদ হওঁক বা খাদ্যৰ তোমাৰ যিটো সতেজতা সেইটোও কমি যায়। আৰু তোমাৰ, লগতে তুমি এতিয়া যদি উদাহৰণস্বৰূপে চোৱা আমাৰ যিবিলাক বিলাহী থাকে বা বানধাকবি থাকে এতিয়া বিলাহীবোৰ দেখিবা যিবিলাক আহ সাধাৰণতে আমাৰ ঘৰত হোৱা বিলাহী সেইবোৰৰ ৰং ইমান ৰঙা নহয়। কিন্তু যিবিলাকত মানে মেডিচিন বা কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয় ন। সেইবোৰৰ ৰং চাবা তুমি ইমান ৰঙা, আৰু লগতে বন্ধাকবিৰ কথা ক'ব গলে, বন্ধাকবি হওঁতে কিমান সময় লাগে। কিন্তু তুমাৰ আহ যদি মেডিচিন, যিবিলাকে মেডিচিন ব্যৱহাৰ কৰে, বেজী- বেজী দিয়া বুলি যে কয়। সেইবোৰ ব্যৱহাৰ কৰিলে কি হয়। বান্ধাকবিটো এদিনতো ডাঙৰ হৈ উঠে। ফলত কি হয় আমি সেইবোৰ সেৱনটো কৰিবই লাগিব আমাৰ ত বেলেগ একো সামগ্ৰী নাই সেৱন কৰ বাবে, বাহিৰে ত সেইবোৰ খ কিনে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখিবা আৰু এনেওঁতো কভিডৰ পিছত তোমাৰ বেমাৰৰ সং সংটো বৃদ্ধি হৈছে মানুহৰ তাতে যদি শাক পাচলি যিবিলাকে তোমাৰ সাধাৰণতে কয় যে শা শাক পাচলি খালে উঁ তোমাৰ বিভিন্ন বেমাৰ হ'লে আমাক সাধাৰণতে কয় এইটো ফল মূল খাব বা সেইটো শাক পাচলি খাবা ত বেমাৰ টো অলপ কমিব, ত' তেনেকোৱা ক্ষেত্ৰত সেইটো শাক- পাছলী বা ফল মূলেই যদি তোমাৰ ভাল নহয় বা গুণগত মানৰ নহয় তেতিয়া মানে তোমাৰ বেমাৰ হোৱাৰ লগতে তোমাৰ স্বাস্থ্যটো আৰু বেয়া হৈ যাব সেইবোৰ খাই ত' এনেকুৱা ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে আাধুনিক কৃষি কাৰণ তোমাৰ যিবিলাক আমাৰ যন্ত্ৰ পাতি ন' যন্ত্ৰ পাতিয়ে হয়তো কৃষকৰ কষ্ট লাঘৱ কৰিছে হয় কিন্ ন্তু কেৱল সেই আমাৰ সেই যন্ত্ৰপাতি ব্যবহাৰ কৰি বা ৰাস ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৃষি নহয় কাৰণ কৃষিৰ কাৰণে সদায় তোমাৰ কৃষি হৈছে ত এনেকুৱা এটা প্ৰযুক্তি যাৰ জৰিয়তে মানে যোনে সেৱন কৰে বস্তু তেওঁলোকে উপযুক্ত মানৰ বা গুণগত মানৰ খাদ্য যাতে পায় সেইটো হৈছে কৃষি কিন্তু তুমি তাতে ৰাসায়নিক যিটো প্ৰয়োগ কৰা হৈছে বৰ্তমান সময়ত সেইটোয়ে মানে অলপমান ভয়াবহ পৰিস্থিতিৰ সৃষ্ট কৰিছে। আচলতে কবলৈ গলে বাকী এই বিষয়ে তুমি কিবা কবা নেকি?
কবো তোমাৰ বহুত কথাই আছে দিয়াচোন মানে কৃষি যিটো বৰ্তমান সময়ত হৈছে আৰু এই যিটো আধুনিক কৃষি হবলৈ গলে আৰু তোমাৰ সুবিধাও আছে দিয়াচোন এই ধৰি লোৱা তোমাৰ উন্নত মানৰ ব্ৰি বীজ হওক বা তোমাৰ এই ধান চপোৱা ধান ৰোৱা বা তোমাৰ এই ভুই ৰোৱা এইবিলাক আৰু বা তোমাৰ মাটি চহোৱা এইবিলাক বহুত সুবিধা ওলাইছে তাৰ উপৰিও যিটো তোমাৰ ক'লা আৰু মেডিচিন হওক বা অন্যান্য যিবিলাক আমাৰ ৰাসায়নিক সাৰ সেইবিলাক প্ৰয়োগ কৰা সেইটো প্ৰয়োগ কৰাও বহুত বৃদ্ধি পাইছে আৰু নে কিয় হয় জানানো তুমি এই মানে আমি বছৰে বছৰে ধৰি আৰু কেইবছৰ মান আগৰে পৰা আৰু এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৰি এইবিলাক আমি ব্যৱহাৰ কৰি কৰা যিটো মাটিৰ উৰ্বৰতা এই মাটিৰ গুণাগুণ বা উৰ্বৰতা বহুত নোহোৱা হৈ গৈছে আগতকে সেই কাৰণে চাগে এতিয়া আমি ৰাসায়নিক সাৰ নোহোৱাকৈ আৰু এইবিলাক খেতি মানে বেছি আৰু শস্য পৰা নালাগে ন আজিকালি মানুহক মানে বেছি শস্য শস্য উপাৰ্জন হলে তোমাৰ পইচা বেছিকে হব মানে আজিকালি তোমাৰ খাদ্য কত লাগে আজিকালি স্বাস্থ্য কত নলাগে। আজিকালি মানুহ কি লাগে পইচা ত পইচাৰ কাৰণে মানুহ যি টি কৰে আৰু এই মেডিচিন দিয়া হওক এদিনতে বান্ধাকবি হওক তোমাৰ ফুলকবি ফুলুৱা হওক তোমাৰ ৰঙালাও হওক বা অন্যান্য যিবিলাক শাক পাচলি সেইবিলাকো তোমাৰ যদি মেডচিন মাৰিয়ে তোমাৰ ডাঙৰ কৰা ক'বলৈ গ'লে সেয়ে দিয়া ইয়াৰ বিষয়ত তোমাৰ যিমানে কবা সিমানে তোমাৰ কথা ওলাই থাকিব দিয়া। বাকী ৰাখিছো দিয়া নহ'লে আজি।
অ', দিয়া হ'ব দিয়া। পিছত কথা পাতিম দিয়া।